কোৱা
কি কৰিছা?
এয়া অলপ বহি আছো গৰম ৰাস্তাতে চাহত অহ, ভালেই। তোমাৰ ভালনে?
উম, ভাল -ভাল।
অহ
ভাত- পানী খালা নে?
খালো- খালো।
কিহে খালা?
ভাত মাছ আছিলে।
অহ, কি মাছ?
এয়া জালত লাগিছিলে আৰু কাৱৈ মাছ তাৰপা গৰৈ
অহ, জালত লাগিছে মানে পানী বাঢ়ি আছে নি?
পানী পথাৰত আছে অলপ। জাল পাতিব পৰা আছে আৰু দৰ -পথাৰ যে।
আমাৰ এইফালেও বাঢ়িছিলে পানী তাৰপা এতিয়া শুকালে ৰ'দ যিহে দিছে আৰু এতিয়া
তাকে দুদিন বহুত ৰ'দ দিছে মানে।
কালিয়ে আজিয়ে বহুত ৰ'দ। উম, খালো -খালো মই খালো -খালো অহ।
অহ - অহ
মই ঢেঁকীয়া আছিলে তাৰপা আকৌ কলডিলৰ ভাজি বনালে।
অহ, আমাৰ ইয়াত এইবিলাক ঢেঁকীয়া নাইকিয়াই হ'ল। মানুহবিলাক' অ এইবিলাক চব কাটি পেলাই হাবি হ'লে।
উম, তাকে আজিকালি এইবোৰ বস্তু পাবলে নাইকিয়া।
তাকে মানে আগতে মাহতে বুটলি মেলি আনে। এতিয়া দেখিবলৈ নোপোৱা হ'ল ঢেঁকীয়া।
তাকেহে আমাৰ ইয়াতো যিমান যি হলেও অলপমান থাকেই চহৰৰ ফালে তাত তাকো নাই।
হয় বাৰু সেইটো।
উম বাকী ঘৰৰ বাকী সদস্যৰ ভালনে?
ভালেই আৰু এতিয়া খেতি পথাৰ দিন। মাহ ভাগৰ অলপ মানে প্ৰথম ৰুবলৈ যাওঁতে অলপ গাটো বেয়া হৈছিলে প্ৰথম প্ৰথম যাওঁতে তা পা এতিয়া ভাল পালে বাও কালিয়ে আজিয়ে ভাল ৰোৱ পৰা নাই ৰ'দৰ কাৰণে
তাকে হে উম খেতি পথাৰ বাকী চব হেৰি কোৰ চুৰ মাৰি আজৰি নে কি
কোৰ মাৰি আজৰি বাৰু এতিয়া দুবিঘা মান ৰুলে। সাত অহ সাতৰ পাছৰ পৰা ৰুইছে আও।
অহ অহ
আম আম ইফালে এইফালেও উম পথাৰ বোৰ ৰুইছে আৰু ইমান বেছিকে চবে ৰোৱা নাই। চোন হাল বাই আছে আৰু।
কিছুমান মানুহ এদায় কৰিলে ৰুই
অহ আমাৰ ইয়াত এই পানী হৈছিলে মাজতে পানী হ'ল তাৰপা উম আকৌ পানী হোৱাৰ পৰা হেৰি চেৰি কৰিব নোৱাৰা হল যে একো।
হয় হয়।
তাপা তেনেকেই পানী এতিয়া ৰ'দ দিলে শুকাইছে আকৌ পানী ৰ'দ দি শুকাই নাইকিয়াহে হ'ব এতিয়া যি দেখিছো।
খৰ মাৰিব
তাকেহে বতৰ অহ দাদা ঠিকে আছে ঠিকে আছে
অহ কলেজ গৈ আছে নহয়
কলেজ গৈ আছে অহ তাৰ পৰা একদিন ক্লাছ প্ৰেক্টিকেল এক্সাম এক্সাম
হয় হয়
উম বাকী দাদাহঁতৰ ভাল
অহ আমাৰ দাদাহঁতৰ ঠিকে আছে দাদা ঘৰত নাই মানে এতিয়া
অহ কেনি গ'ল
এয়া দিল্লীতহে আছে
অহ বাকী হেৰি ভন্টি আৰু খুৰীহঁতৰ ঘৰৰ ভাল নে
অহ ভালেই এইফালে বাৰু তাকে আমাৰ বৰ্তাহঁতৰ ভন্টি বিয়াত মাতিছিলে নাহিলা তুমি
এই মই যাবলে মানে অসুবিধা অলপমান হ'ল আৰু যাম বুলি ভাবি আছিলো তাৰ পিছতে অসুবিধা অলপমান হ'ল আৰু তাৰপা যাবলে নহলে আৰু তাকে বেয়াই পাইছে নে কি নে আৰু অহ মা হ'ত গৈছিলে ময়ো যাম বুলিয়ে ওলাই আছিলো খালি যাব নহলে আৰু আজিকালি সমস্যা ধেই
আজিকালি যাওঁ বুলি কলে পতককে যাবও নোৱাৰে
উম উম তাকেহে আজিকালি কৰ'বাত যাওঁ বুলি ক'লেও যাবও নোৱাৰি সমস্যা ধেই হৈ গৈছে ৰাইজৰ
এতিয়া কিবা এটা পাতিলে আগতে চব একেলগতে গোট খাই, আজিকালি বিয়া এখন পাতিলেও চব মানুহ আহিব নোৱাৰে। বিহুততো নোৱাৰি।
সঁচাকে আগতে সৰুতে কিবা এটা পাতিলেই গোটেই সোপা লগ খাই উৎপাত কিবা- কিবি আজিকালি আৰু সময়ে নিমিলে, চব নিজৰ নিজৰ কামত ব্যস্ত উম বাকী আমাৰ ফালে কেতিয়া অহা হব?
তোমালোকৰ ফালে যাম বুলি ভাবি আছো এই খেতিটো পথাৰ এদাই হৈ লওক। মাৰ লগত যাম। অ মাকো লৈ যাব লাগিব।
অহ বাকী সেইফালে ফল মূল এইবাৰ কিবা কিবি লাগিছে নাই?
ফল মূল আম আছিলে এতিয়া আমহে পায় আৰু বেলেগ নাপায় আমটো বাৰু। খোৱাত পৰিলে অলপ
এতিয়া কঁঠালৰ ছিজেন আহিছে কঁঠালো খাইছোঁ বাৰু
অ আমাৰ এইফালেও কঁঠাল লাগিছে কিন্তু এতিয়ালৈকে খোৱাই হোৱা নাই
কঁঠালতটো খাই ভাল পাওঁ কিন্তু গৰমত খোৱাৰ পিছত আকৌ অৱস্থা বেয়া হৈ যায়
উমহুম্ হুম হুম সেইটোৱেই আৰু।
হম
উম বতৰো সেইফালে তামাম ৰ'দ চাগে
বতৰ মানে হেনেকুৱা আও মানুহে পথালে ওলাব পৰা নাই এই মানে বতৰৰ কাৰণে পথাৰলে যাব পৰা নাই মানুহ।
তাকেহে সেইয়াই আও। মই একদম ধুনীয়াকে বহি আছো। ফেন নি। গৰম ভিতৰত সোমাব নোৱাৰি। মই এই বাহনিৰ তলত বহি আছো হাৱা মাৰি আছে একদম ধুনীয়া। য়া লাগি গৈছে।
ময়ো ৰাস্তাত বহি আছো গছৰ তলত। ছাগলীকিটাকে চাই চাই।
তাকে বাকী খবৰ?
ঠিকে আছোৱাও। কিনো কৰিবা এইটো গৰমত। ছাগলী কেইটাকে অলপ বোলো অলপ চৰাই চৰাই ৰাস্তা আগ চতালতে বহি আছো আও।
অ ছাগলী এতিয়া কেইটা আছেগে?
ছাগলী আমাৰ এতিয়া বাৰটা আছে।
অ বাৰটা ঢেৰ আছে চোন।
আছে অ খাচী তিনটা আছে। তাপা উম মাইকী ছাগলী কেইটানে আছে।
অ।
তাতে এতিয়া বাৰ পোৱালি আছে পোৱালি এইফালে অকমানি পোৱালি দুটা আছে। তাৰপিছত আও তাতকে অলপ ডাঙৰ এটা আছে মানে এটা খাচি কইছে সেটো।
অহ।
এইবিলাকে কৰি চলি আছে আও। ছাগলী বেপাৰ, গৰু।
সেইটোৱে বেপাৰ কৰি হ'লেও মানুহ চলি থাকিব লাগিব ন।
চাকৰি এটা নাই যেতিয়া এইবিলাকে কৰিব লাগিব। কি কৰিব?
তাকে আজিকালি এয়া আৰু যিমান যি হলেও পঢ়ি মেলিও চাকৰি পাবলেও টান হৈছে নহয়
হয় বাৰু সেইটো ভাগ্যত থাকিলে পাব আও
তাকেহে তেনেকুৱা
তাকে এতিয়া বাৰিষা চিজেন হলে তেতিয়া ছাগলী গৰু কাৰণেও বেয়া হৈছে। এতিয়া ৰাস্তাতে এৰাল দি থবলগীয়া হৈছে। পথালে নিবও নোৱাৰি
অ আকৌ ই ছাগলীবোৰ বান্ধি থবলগীয়াও হৈছে
অ বানি থলে আকৌ হেই খীণাই খীণাই মানে- গৈছেগে
উম। উম। বান্ধি নথলেও সমস্যা কাৰোবাৰ কিবা খায়গে বুলি উপায় নাই আৰু-
হয় হয়। এতিয়া কঠীয়া খাই দিয়েগে। মানুহে ঘৰত আহি গোচৰ দিলেহিও বেয়া লাগে নহয়
উম সেইটোৱে।
কেতিয়া বেলেগৰ ছাগলীয়ে খুলি দিয়ে আমাৰ ঘৰত আহি খাই সি কিন্তু আমাৰ খুলি দিবলে বেয়া পাওঁ। বেলেগত লগত খায়গে বুলি
উম যিমান যি হ'লেও
কথাটো শুনি ভাল নালাগে মানে মানুহবোৰে কলে।
উম সেটেৱে। মানুহ বিলাকে আকৌ নিজৰটোহে নিজৰটো নেদেখে ন আনৰতোহে দেখিব
হয় হয়। এতিয়া মানে বেলেগৰ গৰু ছাগলী আহি কঠিয়া খাব। এইবিলাক কিবা কিবি এইবিলাক খেতি বিলাক কৰে যে তাৰ খাই
উম।
কবলৈও বেয়া এতিয়া ঘৰৰ ওচৰৰ মানুহক
উ তাকেহে ভাত কিহে হ'বগে পিছত দুপৰীয়া
দুপৰীয়া জানো মায়ে কিহে বনাই এতিয়া আকৌ অলপ সোনকালে খাই এতিয়া বতৰটো অকণ ঠাণ্ডা কৰিলে আকৌ পথাৰলৈ আহিব লাগিব এতিয়া দুপৰীয়া কাৰণে পথাৰৰ পৰা গুছি গল ৰ'দৰত তাপত
উম
টো গৰম হৈছে-
অ তাকে পানী ইমান গৰম কেনেকেনো ৰুব মানুহে বাৰু
হয় এতিয়া আকৌ আহিব চাগে অকমান দেৰিকে বতৰটো ঠাণ্ডা কৰিলে
অ তাকে বাকী ভন্টিহঁতৰ স্কুল বন্ধহে?
বন্ধ অ এতিয়া গৰম বন্ধ দি এতিয়া বতৰটো মানে এনেকুৱা আছে বৰষুণ দিলে বৰষুণে দি থাকে অ প্ৰাইভেট
ৰদ দিল ৰ'দ দি থাকে অ
ৰ'দ দিলে মানে আমনি লগাই দিব বৰষুণ দিলেও মানে বৰষুণে দি থাকিব তাৰপিছত মানে যি যি হয় মানে চব ফালে একদম বেয়াকে দি দিয়ে আৰু
তাকেহে পায়
আৰু আগতে মানুহে বৰষুণ দিলে আগতে মানুহে বৰষুণ দিলেও পথাতত ৰুই থাকিব পাৰে আগতে গাজনি আজিকালি গাজনিটোৱে যেনেকে মাৰে মানে পথাৰ বাহিৰত থাকিবলৈ ভয় লাগে।
অ আজিকালি আকৌ বজ্ৰপাত পৰি ধেই মানুহ
হয় মানুহ মৰিছে গৰু মৰিছে
উম বজগাত পৰি ধেই মানুহ মৰিছে,
হয় হয় আমাৰ ইফালে গাওখনত অলপ দিনৰ আগত মানে বজ্ৰপাত পৰি তিনিটা গৰু মৰিলে
অ আমাৰ সিফালেও মানুহ এটা ঢুকাই থাকিলে বজ্ৰপাত পৰি
আমাৰফালেও মানুহ এজন মান অ মানুহ এজন মৰিলে তাৰপৰা মাইকী মানুহ এজনী মানে গোটেই ভৰি দুটাই বেয়া হৈ থাকিলে
অ সেয়াহে
আগতে মানুহে বতৰে গাজিলেও বৰষুণ দিলেও মানে ভয় নালাগে আগত
উম আজিকালি আৰু আগৰ যুগ নাই
ধ্বংস হৈছে নেকি পৃথিৱী
তাকে হে উম তাকে হ'ব দিয়া পিছত পাতিম
হ'ব ফোন চোন কৰিবা আজিকালি নকৰাই হ'ল আও
তাকে কৰিব লাগিব হ সময়ে নাটনি
হয় বাৰু আজি তুমিয়ে কৰিছা বাৰু ময়ো একে চবৰে একে অৱস্থা এতিয়া
উম সময়ৰ নাটনি
বাৰু ঠিক আছে।
উম হ'ব দিয়া।
উম উম